হেল্ল'।
কি কৰি আছা।
এতিয়া উম ভাত খাবলৈ লৈছো
অ
হেল্ল'
কিদি ভাত খাইছা
দালি আলু দালি আলু শাক চবজি আৰু তাৰপিছত আচাৰ।
ল'ৰা ছোৱালী কেইটা শুলেনে আছে
শুই আছে শুই আছে ভাত খাই বৈ শুই আৰু কোৱা চোন
এতিয়া কি কৰি আছা?
এতিয়া মই ভাত খাবলৈ লৈছোঁ, আ আ আপুনি কি কি খালে ভাত?
মই নিৰামিষ ভাত খাইছো
হয় হয় আপুনি কি দি খালে? আপুনি কি কি দি আৰে হয় হয়। নিৰামিষ মানে আপুনি, নিৰামিষত কি কি খালে
দাইল খাইছো, চব্জি খাইছো, কেঁচা চব্জি।
মোৰ কেচাঁ চব্জি কি কি পাচলি কি কি চব্জি খাইছে?
জিকা, মানে জিকা আলু দি ভাজি খাইছো ভাত খা মানে পাপৰ দিলোঁ। আৰু দাইল বনালোঁ আৰু
মই আকৌ আজি হেৰি, ভোলে আলুৱে বনালো। তাৰপিছত তিয়হ, বিলাহী, পিয়াজ, আদা কুতিকেনে চালাড বনালো, নেমু, নেমু, নেমু খালে। ভেণ্ডি আলু দি বনালো, তাৰ পিছত লেছৰি, লেছেৰি এনেকে।
হয় নেকি? ভাল কৰিছা, কেঁচা চব্জি খাব লাগে। ল'ৰা-ছোৱালী কেইটাকো শুৱাব চেষ্টা কৰিব লাগে। সৰুৰ পৰা সেহেতৰ সেইটো অভ্যাস হলেহে ভাল হ'ব। নহলে সিহঁতে পিছলৈ মানে সেউজীয়া পাচলি শা খাবৈ নিবিচাৰিব। খালি মানে মাছ-মাংস তে মানে। আমিষ ভোজনৰ ওপৰতে সিয়াত মানে মানে, ভাবি থাকিব মানে, পাচলি খোৱাটো সিহঁতৰ কাৰণে মানে বহুত মানে প্ৰব্লেম হৈ পৰিব সেইটো কাৰণে সৰু পা সিহঁতক চেষ্টা কৰিলেহে সিহঁত ভৱিষ্যতে খাব বা এ আন মা মানে আনকো শুৱাবলৈ চেষ্টা কৰিব। সৰুৰ পৰা যিটো শিক্ষা পায় সেইটো সেইয়ে ল'বগৈ সেহেতে ভৱিষ্যতেও।
হয় হয় মানে হয় হয় হয় পাঁচ জোন পৰিৱেশ দিৱস তাৰ মানে
কি কি পুলি নিব দিছে গ'ম প
বকুল গছ তাৰ পিছত যিখিনি মানে ধৰক আমাৰ শিলিখা গছ, আমলখি গছ যিখিনি আমাৰ প্ৰয়োজনীয় আৰু যিখিনি বস্তু মানে থাকিলে আম বিদ্যালয়ত থাকিলে আমাৰ কি হয় আবেলি টাইমত আমি সেউজীয়া গছৰ ছা যেনে ষ্টুডেণ্ট বোৰে খেজু খেলিব পাৰে অ সি সেই গছ বিলাক ৰুবলৈ দিছে, তাৰ বাবেও আকৌ বাগানৰ মানে ফুল গছ সেইবোৰ নিব দিছে
এতিয়া প্ৰথম কথা হ'ল কি যিহেতু সিহঁত শিশু সুলভ, সিহঁতক পৰিৱেশৰ বিষয়ে, গছ গছনিৰ বিষয়ে, য়ে মানে সিহঁতক এতিয়া যদি শিকোৱা যায় ভৱিষ্যতে সিহঁতে বৃক্ষ ৰোপণ ন কি? গছ গছনিয়ে আমাক কি উপকাৰ কৰে, গছ গছনি নহলে আমি কেনেধৰণে মানে অনুভৱ কৰো, বা আমাৰ এ শীত তাপ বোৰক ক্ষা কৰা নে গছ- গছনি আমাৰ কেনে ধৰণে মানে প্ৰয়োজন হয়, এইখিনি মানে এতিয়াৰ পৰা সিহঁতক শিকাব লাগে। তেতিয়া শিকালে সিহঁতে ভৱিষ্যতলৈকে মানে নিজকে মানে উ উ মা মানে আগুৱাই নিব পাৰিব।
হয় হয় মই সেইকাৰণে মানে বকুল গছৰ বকুল গছৰ পুলি, আমলখি গছৰ পুলি এইখিনি মানে আনি থৈ দিছো বজাৰ পৰা আনি থৈ দিছো বকুল গছৰ পুলি পুলিটো ৰুলে আপোনাৰ
অ' হয় নেকি, তেনেকে নিব কৈছে নেকি বাৰু, বা স্কুললৈ দিব কৈছে নেকি বাৰু? যে পুলি খিনি নিল মানে ছাৰ বাইদেউ হ'তে কৈ পঠাইছে তাৰমানে
হয় হয় কৈ পঠাইছে মানে চাৰ বাইদেউ হেতে
ভাল কথা, সিহঁতক যদি শিকাইছে স্কুলত সিহঁতেও ভৱিষ্যতে কিবা এটা মানে সত
হয় হয় মানে ধৰক বকুল গছৰ পুলি হক ৰুলে ধৰক সেৰি হয় বকুল গছৰ পৰা চা পাওঁ তাৰ বাহিৰেও সুগন্ধি বিয়পাই তাৰ বাহিৰেও ইমম জিৰণি সময়ত সিহঁতে খেলা -ধূলা কৰি তাত বহিব পাৰিব, তাৰ বাহিৰেও বকুল গছৰ যিটো মানে ফল লাগে সেই ফলটো সিহঁতে মানে খাবও পাৰিব মানে ধৰক বকুল গছ
অ' হয় নেকি, তেনেকে কৈছ মানে শিকাইছানে বাৰু? তেনেকে
তেনেকে শিকাইছো, আৰু ছাৰ বাইদেউ সকলেও বুজাই দিছে কাৰণে মানে
এটা কাম কৰিবাচোন, এটা কাম কৰিবাচোন, তুমি পাৰিবা। আহিলৈ আমাৰ ইহঁতকো বুজাই থৈছে
হয় হয়, নিশ্চয় বুজাই দিব লাগিবই আৰু ধৰক আমলখি, আমলখি গছজোপা আমাৰ কি আমলখি গছৰ আমাৰ উপকাৰিতা কেনেকুৱা। ধৰক এজোপা গছৰ অকাৰিতাই নাথাকে উপকাৰিতা কেনেকুৱা সেই বস্তুতো মানে
উম উম
পুলি ৰুলে মানে তাৰ মানে উপকাৰিতাৰ বিষয়ে ক'বলৈ দিব পা আমি ধৰ আম আমলখিটো আমাৰ যিটো ভিটামিন থাকে, চি ভিটামিন যিটো ভিটামিন পোৱা যায় সেই বস্তুটোৰ বিষয়ে মানে মানে ধৰক গছজোপা ৰোৱাৰ পিছত মানে লৰা ছোৱালীবোৰক মানে এনেকুৱা হৈছে, শিকাব লাগে মানে ধৰক
অ অ ৰ'বাচোন মই কথা এটা সুধো ই আমলখি গছ বুলি কওঁতে মইখিন এটা কথা সুধিব বিচাৰিছো আমলখি গছৰ পৰা কি ভিটামিন পোৱা যায়
হয় হয় হয় হয় মই দুুজাই কৈছো যে চি ভিটামিন পোৱা যায় তাৰ বাহিৰেও আমলখি গছৰ উপকাৰিতা এইয়াই যে আমলখি যদি আমি খাওঁ দিনে এটাকৈ খাওঁ আমাৰ বহুত দুৰ্ব নিৰাময় হয় তাৰ বাহিৰেও আমলখি যদি আমি সেই ভিটামিনৰ আ কেঁচাটো যদি আমি পিচি লৈ যদি মূৰত লগাও আমাৰ বা ছালত লগাও কি হয় আমাৰ চ গাঠ হয় চ যিটো বেমাৰ সেই সেই বেমাৰটো মানে নাইকিয়া হয় সেই বিষয়ে মানে অকণ মই বহলাই কৈ দিছো ব ল'ৰা ছোৱালীকেই যাতে স্কুলত আক
আৰু এটা কথা নহয় অ শুনো শুনাচোন মই কওঁ যে আমাৰ বনৌষধি গছ বুলি কলে যে আমাৰ ভেদাইলতা মান মানিমুনি তুলসী নৰ স সিংহ এইবোৰ বিষয়েও সিহঁতে বাৰু গম পাইছেনে বাৰু
পাইছে মই নিশ্চয় ধুনীয়ো শিকাই দিছো কাৰণো কিতাপতো পোৱা যায় মানে ধৰক বুজাই দিছো পাৰি আমি এতিয়া গাঁৱলীয়া পৰিৰুৱষৰ মানুহ ন আমি বুজাই দিব
ভাল কথা এইটো মানে সিহঁতক এতিয়াৰ পৰা শিকাব লাগে আৰু যিহেতু সিহঁতৰ কিতাপত আছে ভেদাইলতা বা ম মানিমুনি বা নৰসিংহ বা অ উ মানে এই ঔষধি গছ বিলাক আৰু এই ঔষধি গছ বিিলাক খালে আমাৰ কি কি ৰোগ নিৰাময় হয় এই ৰোগৰ বিষয়েও সিহঁতক এতিয়া মানে শিকালে সিহঁতে মানে ভৱিষ্যতে মানে অকণ বেছি মানে নিজকে মানে
নিজেও বুজি পাব
যে আমি ঔষধৰ পৰা মানে গছ গছনিৰ পৰা আমি বনৌষধি তৈয়াৰ কৰি সেই বনৌষধিৰ পৰা আমি কিছু মানে ৰোগ নিৰাময় কৰিব পাৰো এই বিষয়ও তেওঁলোকে বুজি পাব
অ ৰোগ নিৰাময় কৰিব তাৰ বাহিৰেও আমাৰ দেহৰ মানে দেহৰ দেহটো মানে আমাৰ সবল কেনেকে হয় সেই বিষয়ে জানিব পাৰিব নিজে জনাৰ বাদেও আনকো ডাঙৰ হে বুজাব পাৰিব তাৰ বাহিৰেও আনক জ্ঞান দিব পাৰিব সেই জ্ঞান মানে নিজে আহৰণ কৰি আনক দিব পাৰিব তাৰ বিষয়ে বুজোৱা হৈছে আৰুাৰ ছাৰ বাইদেউ সকলে সুজিলে সেই বস্তুটো মানে সেই বিষয়টোৰ ওপৰত যাতে ক'ব পাৰে তাৰ বিষয়ে
ভাল কথা এইটো হ'ব লাগে তেনেকুৱা কৰিলে তেওঁলোকে মানে বুজি পায়। স্কুলত বিশেষকৈ মানে স্কুলত চাৰ বাইদেউ যেতিয়া বুজি জাই দিয়ে তেতিয়া মানে কি হয় সিহঁতে সু সোনকালে মানে বস্তুতটো আয়ত্ব কৰিল আমি যিমানে ঘৰত নিশিকাও কিন্তু যেতিয়া মানে এটা পৰিৱেশ পায় সেই পৰিৱেশত তেওঁলোকে মানে যথেষ্ট সোনকালে শিকে
শিকে আৰু তাতে আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া পাৰিপাৰ্শিকিৰ বিষয়ে সিহঁতে মানে বিশেষকৈ সিহঁতে দেখিছে কৰিছে শুনিছে এই বিষয়টোৰ ওপৰত সিহতে আৰু বহলাই কব পৰা হব নিজেও জ্ঞানতটো আহহৰণ কৰিব পাৰিব আনকো জ্ঞান জ্ঞান উ দিব পাৰিব সেইকাৰণে মই মানে ভ
ভাল কথা এইটো ভাল হ'ব লাগে। অ, অ ভাল কথা ভাল কথা। এনেকৈ মানে যি বিলাক মানে আমাৰ। ফল- মূল খালে শৰীৰত মানে। কি কি ভিটামিন পোৱা যায় কোনটো। ফলৰ পৰা কি ভিটামিন পোৱা যায় সিহঁতক - শিকাব লাগে বা এখন খাদ্যৰ ৰুটিন থাকিব লাগে এই ৰুটিন মতে - তেওঁলোক মানে খাদ্য খুৱাব লাগে। তেতিয়া তেওঁলোকে মানে ভৱিষয়তেও, তেওঁলোকে মানে ভৱিষ্যতেও তেওঁলোকে এই খাদ্য খিনি মানে, নিজে নিজে মানে জনা বুজা হোৱাৰ পিছত নিজে নিজে গ্ৰহণ কৰিব পাৰিব।
স তাকেই সেইকাৰণে মানে সিহঁতক মানে মোৰ বিশেষকৈ বিশেষকৈ মানে হে আমল তাৰপিছত আপোনাৰ হেৰি গোলাপ ফুল ফুলটোোৰ বিষয় উপকাৰা গোলাপ ফুলৰ কাৰিতা তগৰ ফুল তগৰ গছ তাৰ পিছত আকৌ খইকাজাই ফুল।
হয় হয় ঠিক আছা হয়। বহুত মানে তেওঁলোকে যে এইবোৰ শিকিছে। তাৰ পৰা যে তেওঁলোক - ভৱিষ্যতে যে কিবা এট - তাৰ মানে - শিকিছে বা তেওঁলোকে আগু আগুৱাই যাব পাৰিব এই বিষ - তই যদি শিকিছে যথেষ্ট ভাল কথা এইটো।
হয় হয় হয় সেই কাৰণে মই সিহঁতক মানে নিজে নিজে শিকাৰ বাদেও আনক যাতে শিকাব পাৰে ডাঙৰ হৈ সেই বস্তুটো বিষয়ে মানে ভালকৈ যাতে কব পাৰে আনক সেই বিষয়ে মই ধুনীয়াকে - লগতে সিহঁতক বুজাই দিয়া হ'ল। বুজাই বুজাই দিব পৰাকৈ শিতাই বুজাই দি -
মই আৰু এটা কথা জানিব বিচাৰিছো - সিঁহতে সেউজীয়া পাচলী - বা এ উম উম শাক চবজি খাব মানে খায়নে নেখায় বা খাই তেওঁলোকে ভাল পায়নে বেয়া পায় সেইটো মানে - এতিয়া পা শিকাবা। বা শিকালেহে তেওঁলোকে মানে আগ। খাবলৈ তেওঁলোকে মানে সংকোচ নকৰিব।
সেই কাৰণে সেই কাৰণে মই সহঁতক মানে নিজৰ শাক-পাচলি আনি দেখোৱাও নাম চিনাক্ত কৰি আৰু তাৰ উপকাৰিতা অপকাৰিতা কি এইবোৰ ফালে তাৰ